উম', শুনিছা?।
অ', কি কৰি আছা?
এ ', মই আছো এনে মাহী এজনীয়ে ফোন কৰিছিলে আজি।
অ',
ধেৰ টাইম কথা পাতিলে একদম।
পাতিছা চাগে
বহুত দিনৰ মৰত নহয় ভ। পাঠ আ', পাতিয়ে আছিলে ইকেইদিন। কিন্তু মানে একদম এতিয়াে কথা সুধি আছে এৰিয়ে নিদিয়া হল মই বোলো
অ', ঘৰৰ মানুহবোৰ এনেকুৱাই আৰু।
উম', তাতে মানে তেওঁ আছা যে। মোৰ মানে খবৰ বিলাক লৈ আছে। মানে গাটো বেয়া আছিলে যে।
অ', বুজিছোঁ।
সুধি কৰি মানে সেয়া খবৰ খাতি লৈ কৰি অলপমান আওঁ।
অ ', বাকী খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰাই নাই তুমি কৰিলা?
মই খালোয়ে দেই আজি মানে সেই খোৱা। খেলি মেলি। দুপৰীয়া ৰাতি। পা একোৱে নাখালো ৰাতিপোৱা নোখোৱাকে উলাই গুছি গলো। খোজকাঢ়ি পেলাই সোনকালে ভাত। খালো চাৰে বাৰটামান বজাত
উম উম
যে আকৌ সে সোনকালে খাই দিলো আৰু এতিয়া,
আহ কি দি খালা আজি ভাত?
মই আজি কণী তাৰ পিছত দাইল বনাইছিলে। আৰু অমিতাৰ শাক বনাইছে। আছিলে খোৱা নে তোমালোকে
অ খাওঁ খাওঁ এই শাৰ খোৱা অসমীয়া বুলি। কাৰলে আমাক আমি অসমীয়া মানুহ খাৰ খাওঁ উম ভাল লাগে আকৌ খাই। ভালে কৰিলা আমাৰও বনাই থৈছে খাম আৰু অলপ পাছতকে
কি বনাইছে আজি তোমালোকৰ
আজি বনাইছে নিৰামিষে বনাইছে বৃহস্পতিবাৰ মানে আমাৰ নিৰামিষ খাই।
অ আমাৰ তেনেকে মনা নহয় আৰু।
আমাৰ মানে খুব মানে পাপাই বিশেষকৈ।
অ
বৃহস্পতিবাৰতটো মানে আকৌ মংগলবাৰ মানে আকৌ শনিবাৰ মানে মই বোলো খাই আনো কেতিয়া মাছ মাংস তেতিয়া হ'ল উম আমি ইমান নামানো কিন্তু কেতিয়াবা মানে অকমান কাৰাগে। কয় যে তেতিয়া মানে মানি দিওঁ আৰু।
অ বুজিছো
উম
আমাৰ মোৰ সেই তেনেকে মনা নহয়।
এহ মই মানিছিলো আগতে ষোল্ল সোমবাৰ মানিলো শাওন মাহ তিনিবছৰ
অ শাওন অ শাওন মাহ মইও মানো বাৰু শাওন মাহ মানো তাৰপিছত শাওন মাহ মাহতে যি মনা হয় আৰু বাকী এনেই শিৱৰাত্ৰি এনেকৈ পূজা পাৰ্বণ থাকিলে মানে।
অ সেইদিনা নিৰামিষ খাও উম। খিচিৰিটো খাই দিওঁ আৰু মন্দিৰত। অঁ মন্দিৰত ভোক দিয়ে যে খিচিৰি ভাল লাগে
মন্দিৰৰ ভোক খাই ভাল লাগে
হয় দিয়া। তাকে শাওণ মাহ মানে মই। উম কোৱা?
কিছুমানে কয় কি মন্দিৰৰ বাহিৰত যিবোৰ প্ৰসাদ বি ওলাই যে বিতৰণ কৰে যে সেয়া বোলে অ খাব অ খাব নালাগে বোলে। হয়নে কথাটো?
মানে কি জানা? মন্দিৰত যে মন্দিৰত পূজাৰী সকলে যিটো মানে দিয়ে ভোগ অ যিটো প্ৰসাদ দিয়ে। সেইটো পাৰে খাবলে। সেইটো ভগৱানৰ প্ৰসাদ যিহেতু। ভগৱানৰ সেৱা লৈও সেইটো খাব পাৰে কিন্তু মন্দিৰৰ বাহিৰত যে কিটু - কিছুমান মানুহে যে নিজৰ মানে অঁ মানে হেৰি অঁ নিজাববীয়াকৈ যে যি খিনি যে বিলায় এ সেইখিনি খাব নালাগে। যেনেকৈ শাওণ মাহত মানে কি হয় তেওঁলোকে যে সেইখিনি যে আনক খুৱায় সেইটো তে তেওঁলোকে অ নিজৰ সেইখিনি পুণ্যৰ কাৰণে খুৱায় লোক লোকৰ পুণ্যটো লৈ লয় আৰু মই যিহেতু আনৰ পৰা খাই দিছোঁ গৈ তেখেত তৰ পুণ, মোৰ পুণ্য তো তেখেতক দি দিছো আৰু তেখেতৰ পাপটো মই লৈ লৈছো মানে সেনেকুৱা হয়
অ
তেনেকে যদি খুৱাও তেতিয়া মানে কি কৰিব লাগে দহ টকা এটা দি দিব লাগে
হয় নেকি? অ তেতিয়া মানে মূল্য দি পেলাই কিনি খোৱা নিচিনা হয় আৰু বস্তুটো হয়নে?
তেতিয়া পাৰে
অ মই আকৌ তেনেকে খাইছো এ মই অসমৰ বাহিৰতে। মই গম নাপাও আচলতে বস্তু বস্তোটো মই হয়তো কোনে দিছে যে এতিয়া ভা কি কয় নামটো কি কৈছিলা তুমি ভান ভাণ্ডাৰা অ মই তেনেকে সেয়া দিছে বুলি নাজানো, মই ভাবিছো মন্দিৰৰ পৰাই ভোগ দি আছে বাহিৰত বুলি ভাবিছোঁ। তাত লাইনত ৰখি পেলাই ধুনীয়াকে খায়েই দিছোঁ আৰু
উম মানে এ কিছুমানে ল'বতো নোখোজে ন চবেতো জানেই বুলিবা আহ তেওঁ এনেকে দিব বিচাৰিছে নলওঁ।
অ আচলতে দান কৰে আৰু ন।
উম যদি ভুলতে খোৱাও যায় মানে নাইবা কেতিয়াবা বহুত ই- ইচ্ছা যায় ন বুলি বা এইখিনি দেখি বহুত ভাল লাগিছে। খাই ধকা মনটোকনো কোনে বান্ধিব পাৰে। তেতিয়া মানে তুমি টেবুলতে হওক পইচাটো দি থৈ আহিবা নাই বা দোকানতে দি থৈ আহিব লাগে তাত জেগা খিনিত আৰু
কিন্তু এতিয়াতো অ এইটো বস্তুতটো সকলোকে মন্দি- যোৱা আগত বিলাই বাৰু কিন্তু সকলো মানুহেতো নাখায়েই বিশেষকে যিখিনি অলপ মানে তেওঁলোকে অ বয়সি- সীয়াল নিজে কমাব নোৱাৰে নিজ নিজৰ হয়টো কাম নাই বা পৰিয়ালৰ কোনো নাই। তেওঁলোকে খায় আৰু
অ তেওঁলোকে খাই সেয়াই তাতে মানে ভগৱানৰ এতিয়া ন্যায়খন কেনেকুৱা আৰু হয়। তে তেওঁলোক ভগৱানে বেছি ভালকে জানিব। অ তেওঁলোককে দিয়ে।
এতিয়াতো দানো কৰে, শনিবাৰেও অ
অ যাৰ মানে একোৱেই নাই পাপ মানে বহুত দুখীয়া মানুহ বোৰ ন একোতো নাই তেওঁলোক। কৰ, তেতিয়া মানে তেওঁলোকৰ পৰা আশীৰ্বাদ পায়।
অ হয়।
তেনেকুৱা কাৰণ তেওঁলোকৰ পৰা দিবলগীয়া কি আছে কোৱা চোন? পুণ্য তেওঁলোকে কৰাই নাই জীৱনত।
সেয়া হয় বাৰু।
সেয়া মানে তেনেকুৱা আৰু ভগৱানৰ নিয়ায় এতিয়া ভগৱানৰ কিতাপখন পঢ়াও নাই নহয়।
সেয়া হয়। কিন্তু এতিয়াতো অ শনি মন্দিৰ আগতো কলা বস্ত্ৰও দান কৰে, নাইবা
কৰিব লাগে ঘৰৰ কাম কৰা ল'ৰা ছোৱালীক অ ঘৰৰ কাম কৰা লৰা ছোৱালীক ক'লা কাপোৰো দান কৰিব লাগে, খোৱা বস্তু কলা তিল হওক এনেকুৱা শনিবাৰে দান কৰিলে মানে শনি দূৰ হয় বুলি কয় আৰু সেইটোয়ে অভাৱী মানুহক দিওঁ। অভাৱ ভাবি মানুহ আৰু অভাৱী মানুহক দিলে তেতিয়া তেখেতেওতো মনত বহুত আনন্দ পায় হয় বুলিবা মই এইটো বিচাৰি আছিলো মই পালো আশীৰ্বাদ পাই তেওঁৰ পৰা
মই এইটো এনেকে ভাণ্ডাৰীতটো ক'ত খাইছো জানানে খাইছো খাইছো আকৌ বিন্দ বিন্দাবনত গৈ পেলাই খাইছো চোৱাচোন মই আচলতে গম নাপাও গম নাপাওঁ‌ মানে বস্তুতটো বাহিৰত এনেকে দি আছেতো উম আৰু মুখত কেতিয়াও শুনা নাই এতিয়া মবাইলৰ চচিয়েল মিডিয়া সামাজিক মাধ্যমৰ জৰিয়তে আৰু
উম উম এতিয়াহে জনা যায়।
জানিছো আগতে তেনেকে ঘৰতো কেতিয়াও আলোচনা হোৱা নাই এইটো বিষয়ৰ ওপৰত বা ওচৰ পাজৰৰ মানুহৰ মুখতো কেতিয়াও শুনা নাই পিছতহে মই এ ইনষ্টা মোবাইলতে সামাজিক মাধ্যমতে ৰিলচৰ জৰিয়তে দেখি ভাবিছো অ' বোলো মইতো খাই দিলোঁ‌ এনেকে ভাবিছো আৰু মই একদম ধুনীয়াকে আচলতে মই কি জানানে পায়স দিছিলে আৰু আৰু খিচিৰি দিছে আছিলে নেকি সেয়াই এ আছিল অ' মই আচলতে মোৰ খিচিৰিটো কাৰণে মোৰ একো হেৰি নাই মোৰ মানে পায়সৰ কাৰণে খ দুহতে খোৱাৰ নিচিনা হল ভাল লাগিছে মানে দেখা বহুত মানুহে খাই আছে।
অ' অনুষ্ঠানত যে বনাই ন অ অনুষ্ঠানত বোৱা বস্তু বোৰৰ সোৱাদেই বেলেগ হয় মানে ভগৱানৰ কাৰণে যিটো ভোগ
হয় সেয়া মই বুজি নাপালো ভোগে দি ছিল নে ভাণ্ডাৰে বিলাইছিল নে সেয়া কিন্তু ভালকৈ মই গম নাপাওঁ‌
উম উম নহয় কিঠি কেনেকুৱাও হ'ব পাৰে মন্দিৰৰ ভিতৰত কিঠিক খোৱাতটো অনুষ্ঠানটো কৰা নাই মন্দিৰৰ বাহিৰত কিঠিক খোৱা অনুষ্ঠানটো কৰিছে
অ' সেয়াও হ'ব পাৰে
আৰু আশ্ৰম বোৰতোতো খাই ন মানুহে যেতিয়া অ নোপোৱাত যদি তুমি এতিয়া মই বোলে ক'তো হোটেল পোৱাই নাই। মই গৈ এতিয়া ভাণ্ডাৰটে পাইছো সেইটোতো মোৰো আত্মাতোক মই তৃপ্তি দিব লাগিব ন
অ মোৰ মতে হে মোৰ মতেতটো এইটো একো পাপ কাম নহয় বা পুণয় গুচি যাব বুলি তেনেকুৱা একো কথা নাই চাগে?
সেইটোয়ে এতিয়া যদি মোৰ বহুত ভোক লাগি থাকে নাইবা মোৰ টকা পইচা আছেই যেনিবা মোৰ যেনিবা অভাৱী নহয় তথাপিও অ সেইটোৱে তেতিয়া যদি মই না তেতিয়া তেতিয়া মই যদি নাখাই গুচি আহো তেতিয়াতোতো মোৰ নিজৰ আত্মাতোৱে মুকতো মানে হেৰি দিবই সাও দিব ন
আৰু তাহাঁতিও মনৰ পৰাই বনাই পেলাই খুৱাম বুলিয়ে আচলতে তাহাঁতিও ভাল ভাবেই দিয়ে হে কাৰণে খালেচ চাগে ইমান এটা বেয়াও নহয় বিশ্বাস কৰিবলৈ অ অন্ধবিশ্বাস নেকি এইবোৰ যে খাব নালাগে বুলি কোৱাটো
এইটো মানে কয় গুৰু কিজনে মানে হেৰিও কয় প্ৰেমানন্দ আচাৰ্যও কৈছে ন এতিয়া তেওঁলোকে জানিব আৰু মইতো
আৰু তেতিয়াাহলে আৰু এটা কথা যে কয় তান্ত্ৰিক সকলে যেতিয়া এনেকে তে ঘৰে ঘৰে তাহাঁতি খুজি পেলাই খোৱাটো এটা মানে সিহঁতৰ নিয়মতে পৰেচোন খাব লাগে বুলি কয় যে খুজি পেলাই আহ ত্ৰান্তিক বোৰে যেতিয়া ত্ৰান্তিক বোৰে যেতিয়া এতিয়া ওলাই আহে
উম উম
মানুহৰ ঘৰত এনেকে খুজি পেলাই খায় যি দিয়ে আৰু সেয়া লৈ পেলাই খায়
উ উম উম খোজনীয়া যেনেকৈ আৰু অ মানে একচলি কথাটো চাগে এনেকুৱা তেওঁলোক সেইটো কেটেগীৰীৰে মানুহ
মই তোমাৰ সামাজিক মাধ্যমত এ এনেকুৱা ভিডিঅ' পালে মানে মই তোমালে পঠিয়াম হা তেতিয়া তুমি বুজি পাবা মানে মইয়ো ভালকে নাজানো
উম উম মানে মোৰ হিচাপত এনেকুৱা আছে চাগে যোনবোৰ মানুহৰ অভাৱ আছে তান্ত্ৰিক বোৰেওতো অভাৱ হয় তেওঁলোকৰ সেই তেওঁলোকে ক'ৰ পৰা পাব কাম কৰিব লাগিব তেওঁলোকেতো মায়া মোহ সকলো ত্যাগ দিছে জীৱনৰ য'ত নেকি আমাৰ মায়া মোহ চব আছে সকলো আছে আমি ইনকামো কৰিব পাৰো গতিকে আমি লোকে যিখিনি নিজৰ মানে কষ্টৰে বনাইছে সেইখিনি যদি খাওঁ আমিতো তেওঁলোকক অভিয়াচলি সিহঁতক মানে আমাৰ পুণ্য খিনি দিয়াই টো হৈ যায় কষ্ট খিনি যিহেতু লোকৰ লৈছো আয়োজন কৰিছো বোলে মোৰ একো নাই মই বহুত অভাৱী তেতিয়া মই লোকৰ পৰা খালে কিন্তু পুণ্য পাম মোৰ আত্মাটো শান্তি পাব যেতিয়ালৈকে মোৰ ক্ষমতা আছে মই কিনি খাব লাগে মানে সেইটোয়ে চাগে বুজাইছে মোৰ হিচাপত আৰু
তাহাঁতিতো ধ্যানতে বিলীন হৈ থাকে বেছিভাগ যি সকলে মূহ মায়া সকলো এৰি পেলাই যায়। ভগৱানৰ ওপৰতে জীৱনটো অৰ্পন কৰে আৰু
অ নাইবা আজি মোৰ যেনিবা পইচা নাই তেতিয়া যদি মই যদি তেনেকে ভাডাৰাৰ পৰা লৈ খাওগৈ তেতিয়াহ'লে সেইটো মোৰ পুণ্য যোৱা বুলি মই কেনেকে কম,
অ ময়ো নাভাবো মই এইটো অন্ধবিশ্বাস বুলি ভাবো মানে এতিয়া কবও নোৱাৰি প্ৰেমানন্দ ভাৰজীয়ে যিহেতু কৈছে।
হয় দিয়া। বাৰু ঠিকে আছে নহ'লে। তিয়া ন
ঠিক আছে দিয়া অ।
উম উম পাছত ফোন কৰিম দিয়া উম উম